হেল্ল' হেল্ল' ইতিয়া শুনিছা।
অ অ শুনি আছো।
অঁ নেটৱৰ্কৰ প্ৰব্লেম।
ন তা তাৰ কাণ নে মানে ময় চাওঁ নাই উম উম।
তোমাৰ মাত এটা আহিছে এটা অহা নাই এটা আহিছে এটা অহা নাই।
বেছি কৰেছা খবৰ দি। বৰষুণ দিলে মানে ইয়াতে ভালকে নেটক নাপায় এতিয়া শুনি আছো।
অঁ ইত তিয়া মানে শুনিছো এটা মাত আহিছে এটা মাত নাই অহা তেনেকুৱা ছ
ৰবা ময় নে নেটৰ্ থকা জেগাত যায় আছো এনেই এতিয়া শুনি আছা।
অঁ শুনিছো শুনিছো এতিয়া শুনিছো স্পষ্টকে শুনিছো এতিয়া শুনিছো।
অ এইখিনিতে নেটৱৰ্ক পায় তেতিয়ালে ঘৰৰ ভিতৰত বহি আছিলো ন তাৰ কাৰণে চাগে নেটৱৰ্ক পোৱা নাছিলে।
হ'বও পাৰে মোৰো তেনেকুৱা জিঅ নাম্বাৰত।
অঁ জিঅ' মোৰো জিঅ' চিমেই হয় এই অঁ জিঅ' চিমে সেইকাৰণেটো চাগে ফাঁচি আছিলে।
অঁ অ কি কৰিছা এতিয়া এনে?
অ অ এনেই বহি আছোঁ ৰ'বা, তুমি কি কৰিছা?
ময়ো এনেই কৈ কিনে তোমাৰ লগত কথা পাতি আছো।
অ অ পিছে বতৰ কেনেকুৱা তোমালোকৰ ফালে এতিয়া?
চেম চেম বানপানী।
বানপানী হৈছে না এই কি ক'বা আৰু বৰষুণত।
হয় বাৰু বাট গুৱাহাটীৰ য'তে ততে বানপানী হৈছে পুৰা।
অ সেইয়াই আৰু কি ক'বা ইমান বৰষুণ। তাতে আৰু হয় হৈয়ে যায় আমাৰ আৰু পাহাৰীয়া জাগা ন? বহুত পিছল হৈ যায়।
চছেম চছেইম আমাৰো, নামিব উঠিব বহুত কষ্ট হয়।
উম, কি কবা আৰু এতিয়া আৰু ৰ'দ ৰ'দ হ'লে ৰ'দে হৈ থাকে, বৰষুণ হ'লে বৰষুণে হৈ থাকে, সেয়াই
অ সেইকেইদিন মাজতে কিমান গৰম দিছিলে, থাৰ্টি ছিক্স ডিগ্ৰী গুচি গৈছিলে।
অ তাতে আৰু মানুহৰ একদম থ থকাৰ বহুত অশান্তি হৈ গৈছিলে, এতিয়া অলপ শান্তি দিছে কিন্তু, এনে ক'তনো শান্তি ক'ব পাৰা বানপানী ক'তো ওলাই যাব নোৱাৰা। পানীয়ে পানী যোনফালে যায়।
বলা বলা কৰ'বাত ফুৰিব যাওঁ, প্লেনিং বনোৱা
অঁ তাকেতো ক'ৰবাত ফুৰিব যাবতো লাগিছিলে, বহুত দিন হ'ল জানানে ক'ত যোৱাই নাই।
তাকে মইয়ো যোৱাই নাই, সময়ে পোৱা নাই, এতিয়া ভাবিছো অলপ ওলাই যাওঁ। বুলি মানে ওলাই মানে কি এনেকে ফ্ৰেণ্ডছৰ লগত প্লেনিং কৰি।
অ, প্লেনিং কৰি ঠিকে কৈছা যাব লাগিছিল জানানে? কিমান আৰু ঘৰত থাকিবা কোৱাচোন?
অ
টো গৰমৰ বন্ধ, ইফাল সিফাল ফুৰিব গলে ভাল লাগে দিয়াচোন। জাই পালিলাই বাা আ আৰ আৰু পাঁ্ষচ নিফ খামহি গাছিল
মইয়ো ভাবি আছো, কৰ'বাত যাবা প্লেন বনাইছা নেকি এনে কৰ'বাত যোৱা?
নাই মই বনোৱাই নাই জানানে, যাব লাগিব ৰবা তাকে, বলাচোন আমি কেইটাই ক'ৰবাত ফুৰিব যাওঁ, ভাল চাই এটা জাগা চোৱা য'ত মানে আমি যাব পাৰোঁ।
বৰষুণ বতৰটো কমক তাৰপিছত আমি যাম দিয়া ফৰিবৰ কাৰণে।
ক'ত যাবা বুলি ভাবিছা এনে?
এনে ইফালেতো আমাৰ ইয়াতে অসমত ঘূৰিব পৰা বহুত জেগা আছে। যদি জানা, কোনফালে এনে চিনিয়ে চিনিয়ো পাব লাগিব, তুমি এনেই পানী খাইটি চাইডে গৈছানে ফুৰিব?
অ, ইফালে এবাৰ গৈছিলো বাৰু বাত সেনেকে যোৱা নাই।
অ ইফালে জাগা বিলাক ধুনীয়া আছে, এতিয়া নতুনকে তুমি দেখি চাই চাগে ইষ্টাগ্ৰামত যে ভাইৰেল হৈ আছিলে? খামৰেগা বিল তুতো আছে আৰু লগতে সিফালে আৰু মানে লোনলিটি বুলি যে কয় সেই আছে, সেইফালে মানে কিবা এটা জাগাত আছে আৰু, অ অ হয় হয়। এতিয়া পানী হৈছে, আমি সিদিনাখন গৈছিলো নহয়, দেৰি হ'ল যোৱা বাৰু। অ দেৰি হল কিন্তু মানে পানী হৈছে তাতে অলপ চলপ সনেকাকে।
এ বাকীবোৰক সোধা খামৰেঙা বিলৰ ফালে যায় নেকি? মই মানে দেখা নাই খামৰেঙা বিল
অ তুমি দেখা নাই যদি যাব পাৰা যায়, মই গৈছো এবাৰ তাতে কিন্তু মানে যাই ভাল লাগে আৰু। তাৰে ম'ম' যে ম'ম'টো ইমান টেষ্টি হয়, তুমি গ'লে যেতিয়া খাবা তেতিয়া মানে তোমাৰ বহুত ভাল লাগিব।
তাতে মাজতে ইমান মই মইতো সেনেকে যোৱা নাই। এ কি বুলি কয় কেনেকুৱা লাগে কিবা টিকেট চিকেট লাগে নেকি?
অ তাতে টিকেট কাটিব লাগে টিকেট নহ'লে মানে এ তাৰে যে গাড়ী বিলাকৰ পাৰ- কিংনাৰু আৰু পাৰ পাৰ্চন বিশ টকা কৰি লয় এজনৰ অ খামেৰেঙা বিলত আৰু গাড়ীৰ কাৰণেও লব গাড়ী গাড়ীত পঞ্চাছ- টকাকে লৈছোগে অ পঞ্চাশ, আৰু ডাঙৰ গাড়ী হলে বেছি। বেছি পইচা লয় সৰু স্ফু্তি চু্তি হ'লে পঞ্চাশ টকাত হৈ যায়। আৰু
আৰু বাকী খোৱা লোৱা লৈ যাব লাগিব নে নে তাৰ আই তাতে
স তাতে পাই বাৰু তাতে মম' তাৰে ম'ম' স্পেচিয়েল হয়। তাৰে- ম'ম' খোৱা নে তুমি? অ মম' ফিফটি ৰুপিচ হয়। তাতে তুমি চিকেন খোৱা প‍ৰক খোৱা সেনেকুৱা আছে। আৰু যি তুমি খাব বিচাৰে অ তাতে যি তুমি খাব বিচাৰে।
অঁ মই গৈছোঁ তাতে দুইবাৰমান গ'লোঁ চাগে এবাৰ পিকনিকত গৈছোঁ। এবাৰ আৰু এনেই ফ্ৰেণ্ড বিলাকৰ লগত ফুৰিব গৈছো। এইবাৰ তোমাৰ লগতো যাম দিয়া এইবাৰ তাৰে মানে গ'লেও মানে ইমান ভাল লাগে যে তাৰে পৰিৱেশ- বহুত ধুনীয়া মানে।
অ মানে সেইখিনি গাঁৱৰ এৰিয়া ন সেইকাৰণে চাগে।
ভাল লাগে আৰু তাতে বহুত গছ -গছনি আছে ন বগৰী, গছ আছে। আৰু ভালেই। অ কি বুলি কয় চব মানে গ্ৰীণ গ্ৰীণ আৰু পানীও আছে অলপ -অলপ তাকে ত ভাল লাগে মানে বিলটোৰ ওচৰত
ঠিক আছে তেতিয়াহলে কোন কোন যাবা পিছে মানে তুমি আৰু মইতো গলে ভাল নালাগিব। ন আমাৰ লগৰ গোটেইখিনিক কোৱা?
অ মোৰ ঘৰৰ ওচৰৰো মানে ফ্ৰেণ্ড আছে। আৰু তোমালোকৰো যদি কোনোবা যায় সিহঁত তোকো লগ ধৰা আমি গোটেইকেইটা মিলি কেনে যাম ভাল লাগিব।
ঠিক আছে কিহত যাবা পিছে মানে কেনেকে ইফালে গাড়ী যায় নে নে বাট
অ গাড়ী যায়। বাটৰুৱা গাড়ী আছে গ'লে মানে আমি ফাৰ্ষ্টতে ইয়াৰ পৰা যাব লাগিব। বাছত যাই কেনে ইফালে নাৰেংগী চাইডে যাই কেনে সফালে ভিতৰীয়া হয়। কেনে এনেকুৱা গাড়ী পাই। তে কামৰেংগ ভিতৰীয়া গাড়ীত ইৰ
মানে এনে আৰু কোনোবা যাব নে মানে গাড়ী ভাড়া কৰি নিব লাগিব।
ভাড়া কৰি গ'লে বেছি সুবিধা হয় কাৰণ কি এতিয়া গাড়ীত হলে একট্ৰা এক্সট্ৰা গাড়ীত ভাড়া বহুত
কিন্তু উম ভাড়া গাড়ী নিলেতো দিনটো থাকিব জানো।
দিনটো নাথাকে সেইটো কাৰণে যদি স্কুটি হয় তেতিয়াহ'লে বেছি ভাল হয়। আৰু তোমাৰ স্কুটি আছে নেকি?
ঠিক আছে মোৰ স্কুটি খনে লৈ যাম দিয়া মোৰ লগত আৰু কোনোবা এজন যাব পাৰিব।
অ কোনোবা এজন যাব মোৰো আমাৰ ইয়াতে মানে মোৰ- মোৰ বাৰু স্কুটি নাই কিন্তু মোৰ ফ্ৰেণ্ডজনী আছে ত' মই তাইৰ লগত যাব পাৰিম।
অ মোৰ লগতো মোৰ লগৰ এনেকে কোনোবা যায় যদি যাব পাৰিব।
অ এ সেনেকুৱাকে যোৱা ভাল হ'ব কাৰণ কি চোৱা স্কুটিত যেতিয়া হলে আমি নিজৰ ইচ্ছামতে গ'লোঁ টাইমত, নিজৰ ইচ্ছামতে, আহিলোঁ আৰু ভাড়াৰো অলপ ইমান প্ৰব্লেম নহ'ব ন'! অ'! যিখিনি লাগে,
অ'! দিনটো থাকিবতো পাৰিম চাগে, ভালে লাগিব!
অ' অ'! ভালে লাগিব, তাতে মানে, দিনটো মানে, ধৰি লোৱা তুমি, আমি যদি, ইয়াৰ পৰা এটা বজাতো যাওঁ, তেতিয়াহ'লে, তালৈ যোৱাখিনি সময়খিনিতো হৈ যাব ন'। গধূলি হ'লেও ভাল লাগে, তাতে। তাৰপিছত, এনেকুৱা ম'ম'-চ'ম' খালোঁ। ধুনীয়া ক্লিক কৰি কেনে, এনেকুৱা অলপ টাইম স্পেণ্ড কৰি কেনে, আহি যাম আৰু তাৰ পৰা ন'!
ঠিক আছে, তেতিয়া হ'লে। আমি এটা কাম কৰোঁ, নেক্সট উইকত যাওঁ ব'লা?
কি কৈছা? নেক্সট উইকত ব'লা। অ' অ'! ব'লা নেক্সট উই ওচৰতে যাওঁ আৰু। কিমাননো ঘৰত থাকি, থাকিবা ন'! এইকেইদিন বহুতদিন হ'ল যোৱাই নাই। যাওঁ ব'লা?
যাওঁ ব'লা, নেক্স উইকত? এনেকে, মোৰো গাড়ী খন লৈ যাম, তোমাৰ লগত। ওলাবা আৰু কোনোবা লগ যাই যদি, একেলগে লৈ যাম।
অ'!
দিনতো যাব পাৰি, পিকনিক হিচাপত! ঘৰৰ পৰা, যদি তুমিও, কিবা লৈ যোৱা, লগ লগৰো কোনোবাই-কোনোবাই কিবা লৈ যায়, সেনেকেও যাব পাৰি।
সেনেকুৱাও ল'ব পাৰি, চবে ভাগ-ভাগ কৰি কেনে, বনাই কেনে, লৈ যাব পাৰি। মিনি পিকনিক কৰি কেনে, যাব পাৰি তাতে। উম! সেনেকুৱাও আমি কিবা-কিবি লৈ ল'ম দিয়া ন' তেতিয়া ভাল লাগিব! তাতে অকল ম'ম'টোও কিনি ল'ম। তাৰপিছত আৰু আমি ঘৰৰ পৰা, যি যোনে, যি বনাব পাৰে। সেইবিলাক লৈ ল'ব পাৰিম। অ'! অলপ জলদি যাম। অ'! দহটাতে ওলাই যাম দিয়া। তেতিয়া মানে অলপ, ভিউটো ভাল হ'ব! যিহেতু, আমি অলপ, বেছি দেৰি থাকিব পাৰিম তাতে।
হয়, হয়! আৰু পিছে, মা-পাপাই কি কৰিছে?
অ'! আছে ৰ'বা, এই মায়েতো ভাত বনাই আছে। আৰু এই দেউতা এনেই, মোবাইল চাইছে। অ'! আমাৰ জলদিয়ে বনাই। ৰ'বা এতিয়া, বনোৱা ষ্টাৰ্ট কৰি আছে আৰু মায়ে।
অ'! দেৰি হব খোৱাতে, আমাৰো বাজে এঘাৰটা বাজে।
অ'! টাইম লাগে দিয়া, ভাত খাওঁতে, বনাওঁতে।
অ'! দিন দীঘল, ৰাতি চুটি হৈ যায়। দেই এতিয়া, সময়খিনি জলদি গুচি যায়, এইখিনি সময়। উম, উম। পিছে এনে, ঘৰত সকলোৱে কি কৰি আছে?
ভাইটি, ‌ এইমাত্ৰ আহিলে। সি ক'ৰবাত গৈছিলে। এতিয়া, আহিছে। তাৰপিছত, পাপাৰ ডিউটি আছে, ডিউটিত গৈছে। আজি নাইট ডিউটি আছে, মানে। আৰু মায়ে, কি কৰিব আৰু চিৰিয়েল চাই আছে, টিভিত।
অ'! ঠিকে আছে। তাৰমানে, তোমালোকৰ দেৰিকে ভাত বনাই চাগে ন'?
দেৰিকে মানে, এতিয়া, কেইটা বাজিল, আঠটা বাজিলে ন' ধৰা, নটা মানত যাব। ন নটা মানত যায় এনেই আৰু পাপাই টিফিন লৈ গৈছে।
অ'! ঠিকে আছে, আমাৰো। আমাৰো পাপা আগতে নাইট ডিউটি কৰা আছিলে, ত আমাৰ ইয়াত- কিন্তু আৰু জল্দি কেনে ভাত খোৱা আছিলে, মানে আমাৰ দেউতাই সাতটাত- ওলাই যায় আঠটা বজাত যায় ন ডিউটিত, ত আমাৰ মানে সাতটা মানতে ভাত চাত- হৈ কেনে ৰেডি হৈ যায় আৰু, খাই পৈ কেনে। এতিয়া হে নাইট ডিউটি মানে নাইট- সেইকাৰণে দেৰি দেৰিকৈ হৈ যায় আৰু এতিয়া।
মায়ে নটা মানত যাব, হ'ব পুতুককে। মানে মাংস বনোৱাই আছে মানে দিনত- তে বনাইছিলে মাংস, মাংস আছে।
ভালে।
উম ভাতটো বনালে হ'ব। সেইকাৰণে নটা দছটা মানত ভাতটো পাতি দিলে হৈয়ে যাব, কিমাননো টাইম লাগে গৰম গৰম।
তুমি যে আহিম বুলি যে ভাবিছা, তাতেনো কি! বনাই কেনে আনিম বুলি ভাবিছা তুমি? তাৰমানে আমি যে ফুৰিব যাম, তাতে মানে তুমি কি বনাই লয়- কেনে আনিব পাৰিবা এনে?
উম পোলাও বনাই নিম কিয়া। মোৰ মায়ে বহুত-
অঁ অঁ ভালেই লাগিব দিয়া। পোলাও বনাই লৈ আহিবা, মই ইয়াত-
সুধিবাচোন, নহ'লে বা এটা গ্ৰুপ খুলি ল'বা হোৱাটছএপত।
অহ, অহ, অহ। মই কেক বনাম দিয়া। অঁ অঁ যাম দিয়া। এনেকুৱা চব বিলাকে মিলি- কেনে যাম, ভাল লাগিব তাতে চবেই কিবা নিজৰ নিজৰ বনোৱা বস্তু- বস্তুবিলাক লৈ আহিব, আমি ইজনে সিজনৰ বস্তু বনোৱাতো খাব পাৰিম। আৰু এটা ভাল ফটো এটা তুলিব পাৰিম।
এ দিয়াতে ঠিক- ঠিক আছে, মোৰ মানে এটা ফোন আহি আছে, মই তোমাক কি বুলি কয়- গ্ৰুপটো খুলি লবা, কাইলে কথা পাতি- তিম দিয়া হ'ব, দেৰিকে তোমাক কল কৰিম।
দিয়া হ'ব, মোক খব খবৰ দিলে- হল দিয়া, উম।
উম দিয়া ঠিকেই।